হেল্ল'
অ', হেল্ল'
এ, কি কৰিছা?
আছ ন, তুমি ভাত খালা?
উম খালো, খালো, তুমি খালা?
উম, খালো।
অ', তোমাৰ নেটৱৰ্কতটো নাই পোৱা নেকি অলপ
অ', নেটৱৰ্কে নাথাকে মানে
অ', কিহৰ খালা ভাত?
এ কিহৰ লগত ক'ম, আৰু এ ধঢেৰ কিবা কিবি আছিল
অ', ঢেৰ কিবা কিবি পিছে মাহত শুলে নেকি? তোমালোকৰ
নাই শুৱা নাই। আছে।
অ', কি খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই। তোমাৰ?
অ', মোৰো ভালেই বাৰু।
উম। তুমি ভাত খালা। এতিয়া কি কৰিছা ঘৰতে নে?
অ', ঘৰতেই আছো আৰু। কলেজ যোৱা নাই।
নাই ক'তো ঘুৰিবলৈ নোযোৱা নেকি ঘুৰিবলে?
অ', যাম, তুমি যাবা নেকি আমাৰ লগত?
অ', যাম। কেতিয়া?
অ', এইয়া জুলাই মাহত।
অহ। আৰু কোনোবা লগত যাব?
অ', যাব আৰু। লগৰীয়া বোৰ।
অহ। যাম ময়ো। কেতিয়া যোৱা কবা।
অ', হ'ব বাৰু। এইয়া জুলাই মাহতে যাম পাঁচ ছয় তাৰিখ মানে। তেনেকে।
অহ। হ'ব যাম আৰু। মোৰ লগতো কোনোবা যায় নেকি
অহ। অ', তোমাৰ লগৰ সুধি চাবা।
অ', অহ।
যাব নেকি?
তাকেই।
আমাৰ, মোৰো লগৰ কেইজনীমান যাব বাৰু।
অহ।
তোমাৰ লগৰ কেইজনীকো কৈ দিবা।
উম। এনেই ক'ত যোৱা হ'ব মানে ফুৰিবলে?
উম। হা?
এনেই ক'ত যাম মানে, ফুৰিবলৈ কাৰণে।
ফুৰিবলে?
অহ।
অহ। তাকে, হেৰি ফালে যাম বুলি ভাবিছো। কি বুলি কয়? সেইটো কি আছিল? কামাখ্যা ফালে।
অহ।
তাতেই মন্দিৰত যাম, মন্দিৰত যোৱাৰ পিছত পিছত আহ সেইফালে নতুনকে প্ৰাক এখন বনাইছে যে।
অ', অ।
অপেনিং হৈছে গুৱাহাটী নে কি বুলি কয় সিটো ছাইডত।
অ', অ।
সিফালে যাম বুলি ভাবিছোঁ আৰু। অহ।
হ'ব যাম।
অ', দুদিন তিনিদিন থাকাকৈ যাম আৰু।
অহ।
তেতিয়া অলপ ঘূৰিবও পাৰিমতো।
উম, থকাকে গ'লে মানে ভাল আৰু ঘুৰিবলৈ সুবিধা হয়। চব চাবলৈও পাৰি।
আৰু যাম বুলি ভাবি থৈছো আৰু।
হে।
ইফালে যাম বুলি ভাবিছোঁ কৈছোঁ তোমাৰ লগৰ কেইজনীকো কবা।
অ'। অ', অ'। ক'ব লাগিব।
অ'।
অলপ কিবা কিবি যোগাৰু কৰি ল'ব লাগিব তেতিয়াহে যাব পাৰিম থকাকৈ।
অ'। তেতিয়া ভালো হ'ব অলপ দুদিন মান থাক থকাকে গলে মানে ভাল আৰু ঘূৰিব পাৰিবা।
অ'।
নহলে এদিনৰ কাৰণে গলে ভালেই নালাগিব।
এ এদিন হলে বেয়া ঘূৰি আহিবলৈ একো চাই চোৱাই নহব।
উম।
যোৱা আৰু আহাহে হ'ব আৰু। একো ভালদৰে চাবলৈও নোৱাৰিম আৰু মন্দিৰত।
তাকে যাম আৰু।
অ', মন্দিৰত যাম বুলি ভাবিলে থকাকে গ'লে মানে ভাল আৰু ভালকে চাই চিতি দৰ্শন কৰি আহিব পাৰি। নহলে ইমান লম্বা কিমান সময় লাগিব!
বহুত হয় নহয় ভিৰ।
আৰু উম আৰু গৈ পাওতেতো সময় লাগিব। নাম ধিৰ আকৌ এইফালে ইয়াৰ পৰা যাওঁতেও চাৰি পাঁচ ঘন্টা ৰাস্তা।
তাকে এতিয়া কামাখ্যাত বহুত
উম, বহুত ভিৰো হৈ আছে।
মেলা হৈ আছিল নহয় নগলা নেকি চাবলে?
হে
মেলা চাব নগ'লা নে কি কৈছোঁ কামাখ্যাত।
অ', নাই নগলো ইমান ভিৰ। ৰাস্তাত দেখোন ইমান জাম কেনেকে যাম। ভিৰ কমিলেই যাম বুলি ভাবিছোঁ আৰু।
অ', অ' এতিয়া শেষ হ'ল বাৰু মেলা।
অ' এতিয়া শেষ হ'ল। এতিয়া গলে একো নাই আৰু। এতিয়া ভিৰ ভাৰো নাথাকিব।
ইফালে, কামাখ্যা ক'ৰবাত পাৰ্কত গৈ ঘূৰি আহিব পাৰিম।
অ' মন্দিৰতো সোমাম আৰু ট্ৰেইনিং কৰিছিল তাতো যাম। সোমাই কৰি আহিম আৰু।
অ'।
তাকে লগৰ হলে ভাল আৰু।
অ'।